অ নমস্কাৰ।
নমস্কাৰ।
মই মনোৱা বচুন কৈ আছো কাৰিয়া এপছৰ পৰা কৈ আছো মই।
অ কওক ছাৰ।
অ, আপুনি ভাল না?
অঁ ভাল, আপুনি?
অ মইও আছো ভালেই আছো। অ পিছে পিছে আপোনাৰ ফেমিলিত কেইজন মানুহ আছে?
চাৰিজন এতিয়ালৈকে চাৰিজনে আছো।
অঁ কোন কোন আছে?
মোৰ মোৰ মাইকী মোৰ ল'ৰা মোৰ ছোৱালী অঁ বিয়া পাতিছোঁ।
অঁ ল'ৰা ছোৱালীৰ বয়সতটো কে কিমান?
ছোৱালীটো হ'ব- থাৰ্টিন ইয়াৰ আৰু ল'ৰাটো হ'ব এতিয়া ছিক্স ইয়েৰ।
অঁ ডাঙৰ হ'ল তেনেহলে।
অঁ ডাঙৰ হ'ল অঁ অঁ অঁ।
কোন ক্লাছত পঢ়ি আছে ছোৱালী।
ক্লাছ ছিষ্কত পঢ়ি আছে।
ছিক্সত ন অঁ। কিবা ভাল আছে ন ছোৱালী লগত।
অঁ অঁ ভাল আছে ভাল আছে হা ভাল আছে।
তাৰ মানে আহো- আজিকালি যা মানে ৱেদাৰ পৰিছে বতৰটো বেয়া না। যি এই বৰষুণ হৈ আছে এই ৰ'দ দি আছে মানে অঁ অলপ। মানে সজাগতা থাকিব আপোনালোকে গাৰ্জেন বিলাকে হয়ঁ না।
হয়ঁ হয়ঁ হয়ঁ।
মানে সেই চাহক আপোনাৰ- এই ল'ৰা ছোৱালী বিলাক কিন্তু যে বজাৰত পেকেট চেকেট এই বস্তু বিলাক খাই বহুত ভাল পায়। আৰু এইবিলাক যে আমাৰ কাৰণে- আমাৰ কাৰণে যে কিমান ক্ষতি কৰি আছে সেইটো আমি মানে উপলব্ধ- হিত নকৰোঁ। বিশেষকৈ আপোনাৰ এই যে লেজ আৰু যে ফ্ৰিজৰ যে বস্তু আছে না। এইট কিবা কিবি জোশ- তোছ যে বনাই এইবিলাক অঁ, অঁ, অঁ, এইবিলাকতো আৰু বহুত ক্ষতি কৰে। বিশেষকৈ আপোনাৰ- এই বচছা সৰু সৰু বাচছাৰ কাৰণে-
হয়ঁ হয়ঁ হয়ঁ!
এইবিলাক ইমান নিদিব আৰু এটা কাম কৰিব অঁ দিনতে- কমচে কম গোটেই দিনটো অলপ অলপকৈ পানী খাব দিব। পানী পান কৰিবই দিব মানে বেছি দিব নালাগে। এক একবাবে- এ অলপ অলপকৈ গোটেই দিনটো দিলেই হ'ল।
উমঁ'!
উমঁ একজাম কোনদিনা হেখ হ'ব একজামটো চলি আছা না-
একজাম চলি আছে। কোনদিনা শেষ হ'ব ময়ে ভালকৈ কব নোৱাৰো আৰু কি?
অঁ অঁ তুম আপোনাৰ মা দেউতা আছে না ধোকাইছে ধোকালে।
অঁ দেউতা আছে মা নাই।
অঁ অঁ অঁ - এইটো দেউতা চাগে বয়স হৈ গৈছে। অলপ খয়েল তেয়াল ৰাখিব। সময়মতে মেডিচিন ডিচিন দিব।
উমঁ' উমঁ!
পিছে একজাম শেষৰ পিছত ফুৰিবলৈ কত বা প্লান কৰিছে নেকি!
এতিয়ালৈকেতো কৰা নাই। ভাবি আছো আৰু কি?
অ'অ, অলপ- হয়, হয়। অলপ মানে ছামাৰ ভেকেচনো পাব না বাচ্ছা বিলাক।
উম, উম, উম, উম, অ'এ, গৰমৰ বন্ধ আহি আছ অই, কিবা এটা তেতিয়াই কৰিম ক'তবা যাও।
মানে, ফুৰিলে বাট মানে লৰা-ছোৱালীও অলপ এক্সপৰিয়েঞ্চটো পায়, সিহঁতে বাহিৰৰ যেতিয়া এক্সপিৰিয়েঞ্চ সেইটো পায়। আমাৰ-আমাৰ ভিলেজত যিটো পৰিৱেশ, বাহিৰৰ পৰিৱেশ টো নিমিলে না, তাৰ পৰিবেশটো বেলেগ।
মই ভাবি আছো যে, কিবা ৰাঙনা নেচনেল পাৰ্ক যাওঁ নেকি, ফুৰিবলৈ।
অ'নেচনেল পাৰ্ক হে এইটোতো ভালে আছে। ৱাটা-ৱাটাৰ ৰিক্স নে, সেইটো ৱাটাৰ
হয়, ৱাটাৰ পাৰ্ক আছে নে, ফৰেষ্ট আছে। তাৰ ওচৰতে ভূটান আছে।
হয়, ৰাইমনৰটো নেচনেল হ'ল ৰাইমনত টো ঠিকেই আছে, তাত জীৱ-জন্তুও আছে।
অ'অলপ ফুৰিব লাগে।
অ' ফুৰাম বন্ধৰ পিছত ফুৰাম
উম, পিছে পুৱাতে আজি কি খালে?
পোৱাতে চাহ খাইছো, এতিয়ালৈকে। তে একো খোৱা নাই, ঘৰত গৈ আছো অ' ঘৰত গৈ আছো।
অ' ক'ত গৈছিলে?
অ' শ্ৰীৰামপুৰ গৈছিলোঁ, অলপ।
এইটো অসমতে না?
অ' অসমতে, এইটো অসম বেংগল বৰ্ডাৰ হয়।
অ'আচ্ছা, আচ্ছা, আচ্ছা।
অ' মোৰ ঘৰৰ পৰা কিমান সাত কিলোমিটাৰ মান হ'ব।
অ' টাউন-টাউন-টাউন নেকি ডাঙৰীয়া?
টাউন নহয়, একেইদিনমান পিছত হৈ যাব আৰকি টাউন।
অ',
মেইন, মেইন নেচনেলৰ কাম চলি আছে কামটো শেষ কমপ্লিট হ'লে হৈ যাব আৰ
অ'আচ্ছা, আচ্ছা তেনেহ'লটো ঠিকেই আছে ৰাছ ট্ৰীয় ঘাইপথৰ ওচৰতেই আপোনাৰ গয়। উম, কিমান দূৰ হ'ব আপোনাৰ ঘৰৰ পৰা?
আ, হাত কিলোমিটাৰমান হ'ব।
অ', ভালেই আছে তেনেহ'লে আপনাৰ ভিলেচটো, ঘৰটো।
পিছে, কওক আপোনাৰ আৰু?
এ, চলি আছে আৰকি মই এনে তো গৰম কালত কিবা এনেতো মই মাংসটোই ভাল পাওঁ। গৰমৰ কাৰণে মই কমাই সেইকাৰণে গৰমৰ কাৰণে খোৱা নাই।
হয়, হয়, মাং অ' ঠিকেই আছে আপুনি এ কাম কৰিব না মাংস যিটো কথা কৈছে। মাংসটো ইমান খাব নালাগে বিশেষকৈ ইমান ইমান। হয় বিশেষ ইমান গৰমৰ দিনত আপুনি। কাম কৰিব ডাল কিবা শাক চবজি এইবিলাকে। খাব বেছি সপ্তাহত পাঁচ দিন। পাঁচ দিন কমচে কম পাঁচ দিন আপুনি শাক চবজি ডাল। এই এইবিলাকে খাই থাকিব। বাকী এদিন দুদিন মাছ থাকিব এইটো বেলেগ কথা আৰু এইটো। নদীৰ মাছ খাব আপুনি।
অ অ এ লোকেলেই খাওঁ মই খালে লোকেলেই খাওঁ চালানী নাখাওঁ মই।
অ আজিকালি আপোনাৰ যে বৰফৰ যিটো মাছ আহে না চাল। এইটো বিৰাট ক্ষতি কৰে আৰু।
অ মাংস মাংস-। মাংস খালে মই ব্ৰইলাৰ নাখাওঁ মাংস খালে লোকেল যদি পাওঁ ঘৰৰ ওচৰত কোনোবাই। বিকি থাকে তেনেহলে সেইটো ল'লে সেই লোকালটোৱে খাওঁ। এনেইটো মাছ খালে লোকালে খাওঁ।
মানে ল'ৰা -ছোৱালী বিলাকত খাব নিদিব এই যে। ব্ৰইলাৰ বিলাক বহুত ক্ষতি কৰে এইবিলাক ইনজেকচন ছিনজেকচন কিবা।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা।
এইবিলাক ব্যৱহাৰ কৰি ডাঙৰ দীঘল কৰে না।
অ অ অ অ আপোনাৰ কথাখিনি শুনি মই ভাল পাইছো যিখিনি আপুনি। ইনফৰমেশ্যন দি আছে মোৰ ভাল লাগি আছে আজি।
হয়।
পিছত ক'ত গৈছিলে ক'ত যাই আছে। এতিয়া ঘৰত থাকি ল'ৰা ছোৱালী লৈ গল না কি।
না না ল'ৰা আজিতো সৰু ল'ৰাটোৰ পৰীক্ষা নাই অ ডাঙৰ ছোৱালীটোৰ পৰীক্ষা আছে। চাইকেল লৈ গৈছে অকলে।
অ কোন স্কুলত পঢ়ে।
এই
অ', এইটো অসমীয়া মিডিয়াম না?
অ', অ', অ', অসমীয়া মিডিয়াম।
এক্সজাম ভাল হৈ আছে না?
অ', কক?
হেল্ল'?
এ এটা কওক, ফোন আহিছিলে সেইকাৰণে।
অ', এক্সজাম ভাল হৈ আছে না?
হা হৈ আছে, ভালে হৈ আছে।
অ', ছিক্সটিন কিমান চৈধ্য বছৰ ক'লে নেকি, ছোৱালীজনীৰ।
হা, চৈধ্য ৰানিং চলি আছে এতিয়া।
অ', গাৰ্ড-চাৰ্ড দি থাকিব, আপুনি আপোনালোকে গাৰ্জেন আছে মা আছে দেউত। তা আছে, অ', গাৰ্ড দি থাকিব, আজি। কালি পঢ়া শুনা যিটো কম্পিটিচন যুগ, এটা। এটা কিবা হ'লে চাকৰি কিবাই এৰিলে। বহুত-বহুত, মানে, মানে এপ্লাই হয় তাতে। ষ্টুডেণ্ট এপ্লাই কৰে, কম্পিউটেচন।
হয়, হয়, হয়, হয়।
পিছত। হেল্লো'?
পিছত চলি আছে, আৰ কি এনে।
কাম বন।
কামটো মইয়ে এতিয়া একো নকৰোঁ, বিজনেছ কৰোঁ, এটা দোকান হে কৰোঁ, এতিয়া বিজনেছ। টো ভাল চলা নাই।
অ', দোকান কৰে না, এইটো লৈতো ফেমিলি। সেই দোকান দিতো ফেমিলি ভালদৰে চলি আছে।
আও, অ', হয় সেইটোয়ে কৰি আছোঁ, আও বেলেগতো কিবা কৰা নাই।
উম।
এতিয়াতো ডাল-ছিজেন চলি আছে না। ধান চান গাড়ীব এতিয়া মানুহে, মানে হাতত টকা পইচা নাই। সেইকাৰণে বেছা খিনিও এনেকুৱা ভাল নহয়। মইয়ো মাথা মাৰি আছো, কিবা এ বেলেগ এটা কৰিব কাৰণে।
উম, না এইটো মাথা মাৰিব লাগিব, কৰিবই লাগিব, যদি সি। টো, যদি আপুনি সংসাৰটো যদি ভালদৰে নচলে। হয় না, উম, উম। পিছে পুৱাতে কেইটাত উঠে আপুনি?
কি কৈছে?
ৰাতি।
পুৱাত পুৱাত অ', পুৱাত মই সাতটাত উঠোঁ আৰু কি।
সাতটাত, আৰু ৰাতি কেইটাত টোপনি যাই?
দস্তাত, দস্তাত।
অ', মোবাইল কেনেক, মোবাইল চাই নাই', নিউজ?
অ', অলপ, অলপ চলপ, অলপ চলপ, মোবাইল এই ইনষ্টাগ্ৰাম চাওঁ, নিউজ চাওঁ।
এই মোৰতো ৰাতিত মানে, মোৰতো ৰাতিত মানে, মোবাইল নাই দেখিলে। টোপনি নাযায় এনকুৱা, বিবাদ বিহেবিত।
মই যেতিয়া টোপনি আহো, তেতিয়া এটা নিউজ লগাই দি। টোপনি আহি যাওঁ, অকলে, অকলে, মোবাইল বন্ধ হৈ যায়, মই টোপনি আহি যাওঁ।
উম।
অলপ চলপ ইনষ্টাগ্ৰাম চাওঁ যেতিয়া টোপনি আহি যায় তেতিয়া নিউজ লগাও নিউজ লগাই মোবাইল ৰাখ।
উম অ বেছি বেছি ইউজ কৰিব নালাগে মোবাইল বেছি চাব নি। দিব আৰু ল'ৰা ছোৱালীটো।
নাই নাই ন ল হয় হয় হয় ল'ৰা ছোৱালীকটো যিখিনি পাৰোঁ আৰু কি।
সিহঁতৰ যিটো এতিয়া বয়স এই বয়সত যদি মোবাইল চোবাইল চাই থাকে না চ। কুটো একদম সোনকালে বেয়া হৈ থাকিব।
অ'হ। হয় হয় চকুৰো প্ৰব্লেম হ'ব এনে। পঢ়া শুনাত মন নাযাব।
উম মোৰটো চকু অলপ অলপ প্ৰব্লেম দি আছে।
অ মোৰটো আগৰ পৰাই প্ৰব্লেম দি আছে সৰুৰ পৰাই।
উম।
ডাক্তৰ দেখাইছ। কেইবাৰমান চশমাও লৈছোঁ, কিন্তু কিবা লাজ লাগে সেইকাৰণে চশমা খিনি নকৰোঁ।
অ, মই যাম, মই এই জুলাই মাহতে যাম।
অ, মই গৰমৰ বন্ধত যাম।
ডক্তৰ দেখাবলৈ, নেপাল- নেপালত যাব নেকি আপুনি?
অ, নেপালত যাম, পাৰ্চনেল গাড়ী লৈ যাম।
অ, ময়োতো যাম নেপাল।
অ, যাব নেকি? অ- অ, গলে একেলগে যাব পাৰিম।
হয়- হয় মই জুলাইতেই যাম।
অ, আতচ্ছা, ঠিক আছে তেনেহ'লে একেলগে যাম।
অ, ফা্ৰ্ষ্ট উইকতে যাম মই, তাত নেকি নেপাল এই চকুৰ কাৰণে ভাল ডক্তৰ তাত আছে।
অ, ভাল আছে, ভাল।
উম। পিছে দাদা আপোনাৰ লগত কথা কৈ বহুত ভাল লাগিল।
অ, মোৰো ভাল লাগিল। বৰ ভাল লাগিল। যিখিনি আপুনি ইনফৰমেশ্যন দিছে বৰ ভাল ইনফৰমেশ্যন দিছে, সদায় মানি চলিব লাগে। যিখিনি আপুনি
হয়- হয়, আকৌ এবাৰ লগ পাম। ফোনত হয়না। আপুনি ভালেই থাক হওঁক আপোনাৰ দিনটো। ভালে- ভাল থাকক। আপোনাৰ সুস্থতা, সুস্থ থাকক। এইখিনিয়েই, ফেমিলি ছম- সময় দিব।
উম- উম- উম।
ঠিক আছে দাদা, তেনেহ'লে ৰাখো হয় না?
দে, হ'ব ধন্যবাদ।
অ- অ ঠিক আছে, ঠিক আছে, আপোনাকো ধন্যবাদ। হা ঠিক আছে তেনেহ'লে বাৰু। লগ পাম আকৌ।
উ